হেল্ল'।
হেল্ল'।
অ।
কি কৰি আছোঁ।
এয়া আছোঁ আৰু এ। ঘৰৰ কাম বন কৰি মেলি। দেতাকো এয়া ঔষধ দিছোঁ।
অ, অ, অ দেউতাৰ গা ভাল হৈছে নে।
দেউতাৰ গা ভাল হৈছে বাৰু আগতকৈ এতিয়া ভাল হৈছে।
অ এই ঔষধ পাতি খোৱা এইবোৰ যত্ন লবি তোৰ ঔষধ পাতিয়েহে মানে। স্বাস্থ্যটো ভাল কৰি ৰাখিব আকৌ কেতিয়াও নাপাহৰিবি খুৱাবলৈ।
অ, অ তাকে এয়া ঔষধ পাতি খুৱাই মেলি আজৰি হৈছো আৰু। এতিয়া মায়ে চাহু দিছে।
অ, অ আমাৰো এই চাহ খাইছোঁহে চাহ কিহেৰে খাইছোঁ তই।
চাহ এয়া কিবা বৰ বনাইছিলে পকৰীও বনাইছে।
অ এ ভাল হৈছে বতৰটোলৈ চাই পকৰী চকৰি খাই থাকিব লাগে।
অ তাকে তোৰ মাততো অকমান ভগা, ভগা লাগিছ ছে যে কিবা জ্বৰ তৰ হৈছে নেকি।
অ এই জ্বৰ হৈ আছে তোৰ দুদিনমান হ'ল জ্বৰ ভালেই হোৱা নাই। বতৰটো যেনেকুৱাহে কৰি আছে গৰম এ।
দৰৱ পাতি মানে মই এলোপেথিক নাই খোৱা এই কেইদিনমান। খনৰ পৰা এই অসমীয়া ঔষধ খাই আছোঁ ভাল পাইছোঁ বাৰু গাটো।
অ মোৰো একে বুজিছোঁ একেবাৰে পানী লাগি আছে। এ আচলতে বতৰটোৰ কাৰণে হৈছে।
অ বতৰটোৰ কাৰণেই হৈছে তোৰ দেখিছোঁ নে নাই দিনটোতে তিনি চাৰিবাৰ বতৰ সলনি হয় তোৰ।
তাকে।
এই আগবেলা ৰ'দ দিব। আকৌ দুপৰীয়া সময়ত বৰষুণ আকৌ আবেলিলৈ ৰ'দ আকৌ ৰাতিলে বৰষুণ।
অ, এতিয়া আমাৰ ইয়াত বৰষুণ দি আছে।
অ, আমাৰ ইয়াতো বৰষুণ কিন কিনিয় দি আছে বাৰু।
অ'।
ৰাাতিপুৱাৰ পৰাই দি আছে আমাৰ
আমাৰ এ, ধৰিবই নোৱাৰি আৰু এ ৰাতিপুৱা আমাৰ ৰ'দ দিলে নহয়। আকৌ এতিয়া বৰষুণ।
অ, আমাৰ ৰ'দ নাই বাৰু কিনকিনিয়াই বৰষুণ দিয়ে আছে তো ৰাতিপুৱাবা। এ, অকণমান জ্বলা থকা বস্তু খাবি উৰিছ নে তেতিয়াতোৰ পানী লগা জ্বৰটো অলপমান ৰেহাই পাব পাৰি ভাল হয় আৰু।
অ, তাকে মই জ্বলাটো বেছি খাব নোৱাৰো আকৌ।
এ, জালুক আৰু আদা, নহৰু এনেকুৱাবোৰ এইবোৰ বস্তু খাব লাগে। জলকীয়াাতটো, জ্বলাটো কথা কোৱা নাই জালুকতটো খাব লাগে তেতিয়া পানী লগা ভাল হয়।
অ', অ'।
উ, বাক অ, তেনেকুৱা বাকী হেৰি গৰম যেনেকুৱা পৰিছে নহয় কালি একদম নকবি আৰু এতিয়াতো বৰষুণ দিছে বুলিহে অকণমান। ঠাণ্ডা পৰিছে কালি যি গৰম পৰিছে। বা ইফালে আমাৰ ঘৰৰ ওচৰত বতাহ-চতাহ পাবলৈও।
অ, এ মানে
তহঁতৰ হেৰি এই ওচৰে পাজৰে যেনে হ'লেও গছ আছে আৰুই যই কেইজোপা আছে। আগতকে না বহুত কমি যাব তহঁৰ চাইদেউ গছ।
এ, এতিয়া কি কবি আৰু আ আমাৰ যে কাষৰ গছ-গছনি থকা এই হাবি খ আছিলে, অ'। এ, এতিয়াৰ পৰা কিছুমান মানুহে আহি কাটিবলৈ লৈছে নহয়।
অ, এইবোৰ কিবা চৰকাৰী তহঁতৰ আঁচনি এটা নে কিবা এটা বনাব বুলি শুনিছো খ কাৰণে কাটি দিছে বোলে।
সেইকাৰণে কিন্তু আকৌ সেইফালে ভাল হোৱাৰ পিছতো আকৌ এইফালে গৰমটো বাঢ়ি গৈছে নহয় গছ-গছনি ক তাৰ ফলত
অ, সেইটোৱে ঠায়ে ঠায়ে মানে এনেকুৱাবোৰ হৈছে আৰু ত কিমান মূল্যবান গছ কাটি দিছে। তোৰ গৰম আচলতে এইবোৰ কাৰণতে বাঢ়িছে গৰম পাইছ নে তোৰ আগৰ নিচিনাকেত তো ঠাণ্ডা বতাহ নাইকিয়াই হ'ল বতাহ নবলেই দিনটোত আৰু
অ'।
গৰম হ'লে মানে কি মানুহ থাকিব নোৱাৰে। ত' মানে কি হ'বলৈ গৈ আছে আৰু এইবোৰ। নাজানো আৰু দেই।
তাকে আগতে ভাল আছিলে কোনেও ক'বলৈও নাই কাটিবলৈও নাই। যোন যেনেকৈ আছিলে তেনেকেয়ে থাকে।
অ, তেতিয়াতো কিন্তু এতিয়া ফৌলাইন আহিব বুলি কৈ গছখিনি কাটি দিলে। ফ' লাইন টোও নবনোৱা হ'ল ইফালে গছ-গছনি খোপাওঁ বহুত বছৰীয়া ডাঙৰ, ডাঙৰ গছ এতিয়া নাইকিয়া হৈ গ'ল।
অ'। এতিয়া আমাৰ গছ কাটি আকৌ ৰাস্তা বহল কৰিলে ঠিকেই, ৰাস্তাটো ভাল নকৰিলেই। তেনেকে শিলগুটি পেলাই থৈ দিছে।
অ, হয়, হয়, গ'ম পাইছো সেইদিনাখন মই গাড়ীখন লৈ যাওঁতে তোৰ গাড়ীখন বোকাত সোমালে। কম হাৰ শাস্তি হৈছে নে সেইফালেদি উম, এই ৰাস্তাটো ভাল নকৰিলে তোৰ গছ খিনিও কাটিলে এ এনেকে আচলতে উন্নয়ন নহয়, নহয়।
আচলতে মানুহ হেই জাননে? এ, মানুহে গছ গছনি কটাৰ ফলতে এইবোৰ হৈছে। অকল গৰমৰ কথাই নহয়, নহয়। আমাৰ এইখিনিতে ডাঙৰ ঘটনা জান নাই? এ, মানে বৰষুণটো দি আছে। লগতে এই বজ্ৰপাতৰ ফলত আমাৰ ওচৰৰে ঘৰ এখনত মানে বজ্ৰপাত পৰিলে। একেবাৰে ফাটি গল।
অ', অ', মই এই নিউজত পাইছো নহয় ৱালখন ফাটি গৈছে ন, দেখিছো নহয়। অ', তহঁতৰ গাঁৱৰ বুলি দিছে, মই আকৌ কথাটো পাহৰিছিলো তোক সুধিবলৈও নহ'লে।
অ', মানে ভয় লাগি গৈছেগে এইবোৰ কথা শুনি।
অ', হয় অ', এই বতৰটো কি কবি আৰু পৰিৱেশ টো এনেকুৱায়ে হৈ পৰিছেগে, তোৰ এইবোৰ চ'ব মানুহৰ কৰ্মৰাজিৰ ফলতে। তোৰ, প্ৰথমতে মানুহে নিজক অসুবিধা কাৰণে এনেকুৱা অ', মানে পৰিবেশত নকৰিবলগীয়া কামবোৰ হয় কৰে, তাৰ পিছত তোৰ নিজেই এইবোৰৰ পৰা প্ৰস্তবলগীয়া হয়। এতিয়া সেই কাষতে থকা অৰুণাচলত কালি দেখিছ যেনেকুৱা গৰা খহনীয়া হৈছে। আকৌ তোৰ বানপানী হৈছে। বানপানী হোৱাৰ কাৰণো বেলেগ নহয়। এই নেপটোৱে পানী এৰি দিছে।
অ'।
মাজতে সেই বি- মানে জলবিদ্যুৎ প্ৰকল্পটো যে বনাইছিলে সোবনখিৰিত, সেই তাৰ পানী এৰি দিলেতো গোটেই অৰুণাচলত এতিয়া ডুব গৈছে। পাহাৰবোৰ খহি গৈছে, মানে অৰুণাচলত বৰ বেলেগ এটা পৰিৱেশ হৈছে। আৰু মানে কি চাবলৈ গলে অৰুণাচলখনতকৈ আমাৰ অ অসমখন যিহেতু তলত আছে, আৰু অসমখন হল সমতল অৰুণাচলখন হল পাহাৰীয়া হয় নহয়। গতিকে তাত মানে টোৰ পানী জমা নহয়, গোটেই পানী খিনি আমাৰ অসমলৈ গুচি আহিব। আৰু তোৰ ইমান ওখ ঠাইৰ পৰা আহিবৰ কাৰণে তোৰ যথেষ্টখিনি জত হল লৈ আহিব লগতে তোৰ ডাঙৰ ডাঙৰ গছ উতি বাঢ়ি আহিব ন, এইবোতো আমাৰ অসমখনত বিস্তৰ ক্ষতিসাধন কৰিব। এইবোৰ তোৰ নিউজত দিছে নাই জানো পাই, মানে কি আমাৰ টিভি টো বেয়া হ'ল। তহঁতেহে নিউ- তহঁতৰ দেউতাই আকৌ নিউজ চাই থাকে নহয় পাইছে চাগে এইবোৰ।
পাইছে, পাইছে হয় দিয়ে আছে এইকেইদিন।
উম।
আৰু মানে কথা এটা যে এইবোৰ হোৱাৰ পিছতো যে মানুহে বুজি নাপায়। এই গছ গছনি কাটি থাকে, আ-আনকি কাটিলে, কাটিলে অন্তত ৰুবতো লাগে। ৰুলেও মানে আজিকালি দেখুৱাই ৰোৱাহে হয়। যত্ন নলয়, তেনেকেই মৰি যায় গছ গছনিবোৰ।
অ', হয়, হয় এইবোৰতো হয়েই থাকে আৰু আজিকালি কি কৰিম মানুহৰ মানসিকতাবোৰ সলনি হ'ল। তোৰ কোনেও আনে আনৰ কথা নাভাবে চবেই অকল নিজৰ স্বাৰ্থটো চাব। স্বাৰ্থটোলে চাই পেলাই মানে কাম বোন কৰি থাকে আৰু কি কৰিবি। আজিকালিতো সমাজত থকা সমাজ সেৱিক খিনি সমাজ সেৱক খনিও সেই নামতহে সমাজ সেৱক। এনেই মানে সিহঁতে কাম আচলতে ভিতৰি ভিতৰি কিছুমান ওলটাই কৰি থাকে।
হয়। তাকে এতিয়ানো কাকনো কবি এইবোৰ কথা।
অ', তাকে সেইটোয়ে সেইটোয়ে বাকী হেৰিয়াত খেল মহাৰণত তই খেলিছিলি নাই? মাজতে যে হৈছিলে।
মাজত অ', তেতিয়া খেলিছিলো বাৰু।
অ', তইতো ভাল তোৰ দৌৰ নহয় মই গম পাওঁতো।
অ', তাত চিলেক্টটো হৈছিলো, কিন্তু মানে এই দেউতাৰ অসুস্থতাৰ বাবে মানে যাবলৈ নহলে।
অ', অ', হ'ব দে আকৌ এইবছৰো হব নেকি, এইবছৰ হলে আকৌ ওলাবি।
তাকে, তাকে কি হয় আৰু।
উম, উম, তাকে মই আকৌ তোৰ এই চাইকেলিঙত খেলিছিলো তোৰ এ ৰৈছিলো টো জিলা ভিত্তিলৈকে পাইছিলোগে। তাৰপিছত নৰলো আৰু বহুত ভাল ভাল খেলুৱৈ আহে।
অ', তইও ভাল খেল নহয়।
এ এতিয়াও মাজে, মাজে মানে তোৰ খেলবোৰ হৈ থাকে কিন্তু এতিয়া মোক সেই মই তেতিয়াই ওলালো যে মোক আৰু এতিয়া ইনভাইট নকৰে বাকী আমাৰ গাঁৱৰে আকৌ বেলেগ দাদা এজনে এতিয়া খেলি থাকেগে। খেল মহাৰণৰ খেলেই খেলাই থাকে।
অ', অ'।
উ, এতিয়া আকৌ মই যে আকৌ ক্ৰিকেটহে খেলি থাকো ক্ৰিকেট খেলো। বেডমিণ্টন খেলোঁ হু।
অ', ঠিকেই আছে মানে কৰি থাকিব লাগে।
যি য'ত যি পাৰে।
অ', আৰু মানে কি হ'ল তটো খেলতটো খেলি থাকিলে মানে কি মনটোও ভাল লাগি থাকে কিবা চিন্তা আদিৰ পৰা দূৰ হৈ থাকে আৰু লগতে তোৰ শৰীৰটোও ভাল হৈ থাকে। দৌৰা মেলা কৰি থাকিলে আজিকালিতো দেখিছ আৰু মানুহৰ বেমাৰ আজাৰ পিছে নেৰা হৈছে প্ৰতিজন মানুহৰে ঘৰত বেমাৰ থাকিবই প্ৰতিঘৰ মানুহতে। চুগাৰ প্ৰেচাৰ এইবোৰ চব সাধাৰণ বেমাৰ হৈ পৰিছে চবৰে বয়সত
আচলতে মানে কথাটো কি? আজিকালিৰ ল'ৰা ছোৱালীয়ে এই ফোনটোৰ জহত বুলিয়ে ক'ব লাগিব আৰু ওলাই নহোৱা হ'ল। আনকি ওচৰে ওচৰে ঘৰৰ ল'ৰা ছোৱালীও চিনি নোপোৱা হ'ল আজিকালি
হয় তোৰ এই ফোনত এই মোবাইলত অনলাইন গেম খেলে তোৰ আজিকালি ওলাই নাযায় খেলিবলৈ তো সেই অনলাইনতে গেম খেলে আৰু দিনটো বহি মেলি থাকে খেল খেলি থে এই লৰা ছোৱালীবোৰ বেয়া হৈ গৈছেগে এতিয়া আমি দেখিছো নহয় আমাৰ ঘৰ চৰে ভাইটি এটা তো সেই ৰাতিপুৱা সময়তে তাক কোনোবা কেইটামানে ফোন কৰিব তাৰপিছত আৰু সেই অল খেলিবলৈ যাব আৰু তাৰো তাৰপৰা গম নাপায় দুই তিনি ঘণ্টা সি মোবাইলটোতে বহি পেলাই গেম খেলি থাকিব একো গম নাপায়, পৃথিৱীৰ কথা ক'ত কি হৈ আছে
তাকে খেলিবও লাগে তথাপি মানে যদি এই বাহিৰ পৰিৱেশলৈ ওলাই যায় সকলোৰে লগত একেলগে খেলে তেতিয়া সুস্থ হৈ থাকে ন নিজৰ স্বাস্থ্যৰও ভাল হৈ থাকে
অ', সেইটোয়েতো অকল মানে তোৰ স্বাস্থ্যটো কথাই নহয় মানে তোৰ এই খেল চেলবোৰ মানে আজিকালি নাইকিয়া হৈ গৈছে ল'ৰা ছোৱালীয়ে নেখেলা হৈছে ত আগৰ কিছুমান খেল সেইবোৰ মানে আজিকালি ল'ৰা ৱালীয়ে আৰু চিনিয়ে নাপায় যেনেকে তোৰ ৰচী না তাৰপিছত আকৌ তোৰ গুডু পি খেলোৱা আগতে আমি আকৌ তোৰ এনেকুৱা আছিলে তোৰ এই ৰুমাল খেল মানে ঢেৰ আছিলে আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ খেলৰ বিষয়ে নাজানে চবেই অকল মোবাইলতেতো গেম খেলি থাকে কম্পিউটাৰ মোবাইল এইবোৰতে সোমাই থাকিবলৈ ল'লে ইণ্টাৰনেটৰ ভিতৰত ছ'চিয়েল মিডিয়া চাই বহুত সময় যোৱাই দিয়ে আৰু কি কৰিবি
অ', মানে ঘৰৰ ভিতৰত থাকোতেনে গৈছে অকলে বিদ্যালয় যোৱা সময়ত ওলাই যায় তাৰপিছত আকৌ ঘৰত আহি একেই
সেইটোৱে মোবাইলটোৱে মানে কি কৰিবি মানুহ ল'ৰা ছোৱালীবোৰ মানসিকতা একেবাৰে বেয়া কৰি দিছে ধ্বংস কৰি দিছে আৰু ত' আগতেতো আমি সাধু কথা সাধু কিতাপ গল্প প্ৰবন্ধ উপন্যাস আকৌ আগতে ৰং মন আমি এইবোৰ পঢ়ি আছিলো এইবোৰ পঢ়ি আমোত লও আজিকালি আজিকালি ল'ৰা ছোৱালীয়ে আকৌ ইউটিউব চাই তাৰপিছত তোৰ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ চাই পেলাই সময়বোৰ নষ্ট কৰে। সেইবোৰত চাই আমোদ ল'বলৈ লৈছে কিতাপ পঢ়াৰ প্ৰৱণতাটো ল'ৰা-ছোৱালীৰ মাজত মানে নাইকিয়াই হ'ল।
অ, আচলতে মানে এনেকুৱা হৈছে যে এনেকুৱা পৰিস্থিতি আহি গৈছে এতিয়া কাৰো বা যদি কোৱা হয় যে কিতাপখন পঢ়া তেহেতে অকল মানে কিতাপ বুলি ক'লে নিজৰ ভিতৰৰ এই ক্লাছৰ কিতাপ কেইখনহে জানে।
অ, এই কোৰ্চৰ কিতাপ কেইখন।
অ, বাহিৰৰ কিমান বোৰ কথা আছে। ভাল, ভাল সাহিতয়িকে লিখা কিমান বোৰ কিতাপ আছে সেইবোৰো অকমান পঢ়িব লাগে তেতিয়া আৰু মানে নজনা কথাও জানিব পাৰি ন।
অ, সেইটোয়েতটো আচল কথা আৰু মানে আজিকালি কি মাক-বাপেক গৈয়ও মানসিকতাটো সলনি হৈ যায় মাক-বাপেকেও মানে নিজৰ ল'ৰা-ছোৱালীৱটোৱে কৰ্চৰ কিতাপ পঢ়াতটোহে বিচাৰে মানে তেওঁলোকৰ মতে মানে সাধু কিতাপ পঢ়া উপন্যাস গল্প আদি পঢ়াবোৰ মানে আচলতে তোৰ সময় নষ্ট ত হোৱাহে বুলি ভাবে মানে আৰু লৰা-ছোৱালীয়েও সেইটোকে ভ ধৰি লৈছে আৰু। গতিকে যোনখিনিয়ে পঢ়ি থাকে একেবাৰেহে মানে মোবাইল চোবাইলৰ পৰা অলপ দূৰতাকে পঢ়ে তেওঁলোকে অকল মানে সেই কিতাপ কেইখনহে পঢ়ে মানে। সেইবোৰে তাৰে মাজত কিন্তু আছে দুই, এজন যোনে তো ভাল কিতাপো পঢ়ে এই, এইসমূহ কিতাপো পঢ়ে। কিন্তু অতি কম আৰু এখন গাঁৱত তোৰ এজন বা দুজন ল'ৰা-ছোৱালীয়েহে এনেকুৱা হয় যোনে মানে বাহিৰা কিতাপ পঢ়ে। আৰু আগৰ দৰে পুথিভঁৰাল বোৰও নাইকিয়া হ'ল নহয় আচলতে গাঁৱত আগতে গাঁৱে, গাঁৱে পুভঁৰা আছিল। আজালি গাঁৱে, গাঁৱে পুথিভ ভ নহয় পুথিভালোৰ ঢাক খাই গ'ল আজিকালি নাইকিয়াই হ'ল।
অ, সেইটয়ে আৰু মানে আজিকালি বিদ্যালয়তো যদি লাইব্ৰেৰী থাকে। প্ৰায়বোৰ ল'ৰা-ছোৱালী যোৱা নহয় যাই যদিও মানে কৰ্চৰ কিতাপো থাকে যে তাত তাৰ সেইখনহে চাই মানে।
উ, সেইটোয়ে আৰু কি, কৰিবি বৰ্তমান সময়তো মানে প্ৰতিযোগিতামুখী হৈ গৈছে আৰু চবেই। অকল নম্বৰৰ পিছত দৌৰিবলৈ লাগিছে ত' সু কাৰণে মানে উম, ল'ৰা-ছোৱালীবোৰ নীতিগত ভাৱে বা নৈতিক ভাৱে বা তোৰ সামাজিক ভাৱে মানে গঢ় লৈ পৰা নাই চব মানে নিজৰ মাজতে সোমাই আছে কাক, কেনে